অ', কোৱা।
অ', কিমান স্কৰ আহিলে আগৰটোত?
কি কৈছা?
স্কৰটো কিমান আহিলে কৰৰ?
সেই তিমানে যিমানটো
হুম আটছা।
মোক এতিয়া ছোৱালীজনীয়ে মেছেজ কৰি আছে পুৰা।
তাইক মই ঠিকেই যদি লগতে মোক তাই ৰিপ্লাইটো দিলে হয় মই তাইক কৰিলো হয় কৰিম বাৰু পিছত তাইকো।
কৰিবা-কৰিবা। খালি কথাটো উলিয়াই থাকিবা তুমি।
উম, কি কৈছা? অ অ উলিয়াব লাগিব।
কথাটো উলিয়াব লাগিব।
নাই মানে ছোৱালীৰ লগত বেছি কথা ওলাই দে মোৰ আৰু এইটো নকওঁ যে মই তোমাৰ লগত মানে বাঁ হিচাপত কথা পাতিছো ন ত সেইকাৰনে তোমাৰ লগতো কথাটো ওলাইছে। এনে যদি মোৰ সমনীয়া কোনোবা হৈ গ'ল হয় নহয়
একদম মোৰ কথা নোলালে হয়।
মই এইকাৰণে বা বনায়ে দিলোঁ ন, যাতে কথাটো উলাওঁ।
আৰু মানে এনেকে তোমাৰ আ কিছুমান এনেকে খুব মনে মনে থাকে ন, একো নকয় ল'ৰাই হওক ছোৱালীয়ে হওক। সেইবোৰৰ লগত কথা পাতিব বেয়া আকৌ।
উম।
একদম মানে মোকো মানে কিবা এটা ক'ব লগীয়া থাকিলো মানে কবলে মানে মুখ পা নোলোৱা নিচি কৰি দিয়ে কথা একো
থাকে কিছুমান থাকে ন ল'ৰা কি কয়, অকল কলৰ ধান্দাত নহয় বেলেগ ধান্দাতো আহিব
উম উম মাজতে হৈছিলে নহয় কাজিয়া অলপ।
এইবিলাকে হৈ থাকে।
দীপু কৈছো মাজতে মোক চ এনেকে মোক কলোত কথা পাতিবলে বিচাৰি দিবি ছোৱালী মানুহ বিচাৰি দিবি দেই ল'ৰা মানুহ নহয়। সি কৈছে ল'ৰা ছোৱালী চবৰ লগতে কথা পাতিব লাগিব বুলি।
পাতা বাৰু একো নাই।
উম।
উম।
তুমিও মানে ইমান নাপাতা ন?
নাই মই অলপ বহুত পাতো। মই সেই ৰাতি চাৰিবাৰমান কল কৰিছিলোঁ সেইকেইটা ক'লেই যি ভাল হ'ল বাকী এটা কলো মানে মোৰ ভালেই হোৱা নাই। খুব বেছি দুই মিনিট মান পাতো আৰু। এই কামোৰ লাগি যে নাপাতে লৈ কোনো। কাটি দিওঁ আৰু। আজি এই ইয়াৰ আগৰ কলটো ভাল হৈছে এই তোমাৰ লগতে।
অ অ।
মানে চব ছোৱালীয়ে
ছোৱালীৰ লগতে পাতিছিলা?
অ সেই চাৰিবাৰ ছোৱালীৰ লগতে পাটিছো আৰু আজি তোমাৰ লগতে।
উম।
আৰু বাকী যিমান ল'ৰা লগত পাটিছোঁ চব এনেই।
একো নাই এতিয়া এতিয়াবা পাৰিবা দিয়া। মোক ফ্ৰী হ'লে ক'বা মেছেজ কৰিবা ময়ো ক'ম।
অ একো নাই। মোক ল'ৰা এটা আছিলে মই তাই কৈছে তুমি কি কৰা সি মোক কয়, মই ফিচৰ বিজনেছ কৰো। সি মানে এক লেভেলত কৈছে আৰু মোক ফিচৰ বিজনেছ কৰো। মাছ বেপাৰী বুলি একোৱা নাই আৰু।
উম।
মই বোলে কাৱৈৰ মাছ বেছো, গৰৈৰ মাছ বেছো ঢেইৰ কিবা কিবি কৈছে। দিলে ইমান ষ্টক আছে। অ মই কি কম আৰু, মই কৈছোঁ ক তোমাৰ বিজনেচটো ক'ত আছে? বেছিকে নাই মই চাইকেলত যাওঁ
এ মাছ মাছ বেপাৰী আৰু চাইকেলতে যাব
অ অ নহয় মোৰ কেনেকেও ক'লে মই ভাবিছো ডাঙৰ ফেক্টৰী চেক্টৰী আছে চাগৈ যোনটো সি লেভেলত ক'লে
উম উম মানে একণ জমাই দিলে আৰু
অ
কি এনেকে কথা পাতি মানে তোমাৰ তেনেকে যদি কোনোবাই মানে হেৰি কৰি কথা পাতি ভালো লাগে কিন্তু চাবাচোন মানে যদি অকণ ফটোৱা টাইপ কৰি দিয়ে
তাই কেতিয়া নহয় সি মানে চিৰিয়াছলি কৈছিলে মই তাই মুখত হাঁহি দিব নোৱাৰো ন এতিয়া সি ফটোৱামি কৰা নাই সি মানে লেবেলটোৱে দিছিলে মোক
অ অ থাকে কিছুমান তেনেকুৱা
উম আকৌ মানে কে ল'ৰা বিলাকৰ এটাই কি কয় মম মানে বেলেগৰ লগত পাতিচোনে গম পাইছো এই গৰম দিছে এই গছ চছ কাটিছে সেইটোয়ে কথা পাতি থাকে সেইকাৰণে
অ মই মানে কিন্তু তোমাৰ আজি ফাৰ্ষ্ট মই মানে গ্ৰুপটোৰ ভিতৰত তোমাৰ লগত কথা পাতিছোঁ দেই ল'ৰা মানুহ,
উম
মই হেনেকে পাতা নাই মানে যিমান পাতিছো ছোৱালীৰ লগতে পাতিছো। কিন্ত লৰাৰ লগত মই পাতা নাই কিন্তু যেতিয়া পা মই গ্ৰুপটোত এড হৈছোঁ,
অ সেইটো ঠিকেই আছে ছোৱালী মানুহ ছোৱালীৰ লগত পাতিছে সেইটো প্ৰব্লেম নাই।
কাৰণে মানে মেছেজটো তোমাক দিয়াৰ আগতো ভাবিছোঁ যে কৰোঁ নে নকৰোঁ,
কো নাই একো নাই, মই এইবিলাক নকৰোঁ,
উম মানে এনেকুৱা চিনাকি থাকিলে ভাল আৰু তোমাৰ যিমানেই মানে ফ্ৰী হবা ন কথা পাতোতে, সিমানে তোমাৰ কথা বহুত ওলাব চাবাচোন। আৰু মই ফাৰ্ষ্ট টাইম মানে অকন কথ থা পাতিব অকণ মানে ভাল আফচুচ লাগে ধৰ এনেকুৱা কি কথা পাতিমনো আজিলেকে লগ পোৱা নাই ধৰ চিনাকি নাই সেনেকুৱা এটা মানে মনত হেৰি আহে ন,
অ তুমি দিপুঞ্জয় ঘৰ ওচৰত থাকা?
অঁ সিহঁতৰ ঘৰ ওচৰত,
অ তেতিয়া হলে কেতিয়াবা লগ পাম দিয়া গ'লে
উম সিহঁতৰ ঘৰৰ পা অলপ দূৰ হয় কিন্তু মানে দূৰ মানে অকণমান আহিব লাগে। মানে সিহতৰ গলিতো বেলেগ আমাৰ গলিট, টো বেলেগ মানে ওচৰত বুলিয়ে ক'ব পাৰি আৰু গাও একেখনে হয় বাত, মানে তোমাৰ গলি কেইটা বেলেগ আৰু,
মই মানে একে সৰুতে গৈছিলো এই কাৰবাৰ বিয়া আছিলে। ভাওনাত হি অখৰা কৰোতে আহিছিলো মই,
অখৰাত আহিছা আমিচোন অখৰাতে আছিলো চোন
মই তোমাকনো কেনেকে চিনি পাম বাৰু তুমি কোন?
না সি দেখোন আমাৰ লগতে আছে তেনেকেতো দেখা নাই এদিনো, সিটো অখৰালে আহিলে আমাৰ লগতে থাকে উম
মই এদিন চাইছো সি অখৰা কৰিব আহিছে আৰু এইটোৱে,
নাই এইবাৰ মানে তাৰ বহুত কষ্ট হৈছে মানে তাক একদমে চোঁচৰাই পেলালে এইবাৰ
বাকীতো মই সৰুতে বাৰু গৈ থাকো এ' সৰু থাকোতেকে
উম্।
আমাৰ মানে, বেছিকে মানে লগ পোৱা হয় ডিপু আৰু মানে আমি ধৰা এনেকে, এহ ৰাস ভাওনা হ'লে যে, যেতিয়া মানে আমাৰ বেছি চিয়ে হয় এনেত সিও ঘৰ পৰা ইমান ওলাই যদিও মই, মই নুলাও ন ইমান ঘৰৰ পৰা সিমান কাম থাকিলে যাওঁ এই ৰাস ভাওনাত মানে উলোৱা কৰা হয়। কিন্তু এইবাৰ ভাওনাৰ অখৰা টাইমত ভাওনাত মানে একেলগে থকা হ'ল ন, তাক মানে সেইটো টাইমত ভাল লাগে আৰু
সেইটো সময়ত চব থাকিলে ভাল লাগে এটা এটাকে
উম্
দিয়া যাম এইবাৰ কেতিয়াবা গ'লে কম।
সি যিহে বচন মাতে তুমি শুনিলে হাঁহি হাঁহি মৰিবা।
নাই বাৰু সেইবিলাক শুনা নাছিলো, শুনিছো যদিও পাহৰিলো আৰু বহুত দিন হ'ল ন। এই মাজতে বিয়াও আছিল ন কাৰোবাৰ পাহৰি গলো হা
সিহঁতৰে বিয়া আছিলে নিজ
অ' সিহঁত তাৰে বিয়া আছিলে এই নিজৰ মানে হেৰি খুুৰাৰ বিয়া আছিলে, এইটো কোন আছিলে খুৰাটো নামেই নাজানো মই।
খুৰাৰ নে ছোৱালী এজনী বিয়া আছিলে তোলনী বিয়া।
সেই সেইটোৱে খুুৰাৰ ছোৱালী।
অঁ অঁ লুকাদা বুলি কয় যে।
অ' অ' অ‌' গম পাইছো, অ' অ' তাই ছোৱালী তাই ছোৱালী নেকি? তাৰ খুৰা হয়। অঁ চ মই ভাবিলো কোনোবা বেলেগ সে, মই নগলোৱে বিয়া খাবলে পাপাহত গ'ল চব।
উম তাই বিয়া আছিলে, আমি গৈছিলো।
তাইৰ লগত মই সৰুতে ক'ত গৈছিলো, ৰখা ক'ত ফুৰিব গৈছিলো মনত আছে মোৰ। একদম সৰু আছিলো মই।
ক'ত গৈছিলা?
পাহৰি গ'ল ডিপু গৈছিলোঁ, মই গৈছিলো আৰু এই খুৰাৰ ছোৱালীজনীও গৈছিলে ক'ত গৈছিলো ৰব পাহৰি গ'লো ফুৰিবলৈ। চব গৈছিলে আমাৰ।
উম ছোৱালীজনী বৰ মৰম লগা কথা কেইটাও ভাল লাগে তাইৰ।
অ মই গৈছিলো পাহৰি গলো ধেইৎ। নাই মই, তে অ' তেনেকে মই মানু চিনি পাম চাগে তেনেকে কথা চথা পতা নহয় ন। আৰু সৰুতে যাওঁ সিহঁতেও ডাঙৰ ডাঙৰ আৰু। অ' সিহঁতৰ ঘৰত আহি থাকে ন।
উম্ সিহঁতৰ ঘৰ নো সিয়াৰ লগতে থাকে বেছিভাগ সিহঁতে।
এ এটা টুপি পিন্ধ থাকে।
উম্ উম্ সেইটো অ,
অঁ সেইটো নেকি?
উম্ উম্।
অঁ নাজানো মই তেনেকৈ নাম চাম নাজানো, আৰু মুখখন জানো এই মই সৰুতে গৈছিলো ন সিহঁতে ডাঙৰ ডাঙৰ আৰু মোক সৰুহ মইনো কেনেকে জানিম, সৰুতে অ'। এতিয়া আৰু ইমাননো ক'ত গাই থাকা হয়।
ফাংচন চাব আহিছিলা নে নাই আমাৰ ইয়াত?
নাই অহা।
উম।
তেনেকে মানে চিনাকি ইমান নাই ন', সেইটো কাৰণে গৈয়ো ভাল নালাগে আৰু।
উম, মানে নিপু নিজৰ হয় ন' তোমাৰ?
উম, সৰুতে আমি একেলগে গেম-চেম খেলি থাকো তেতিয়া এনেকুৱাত যাই ভাল লাগে আৰু। এতিয়া নাই একোয়ে নাই মানে।
উম।
মোৰ বৰ্তাৰ ল'ৰাই হয় আৰু নো কি ক'বা।
সিও বহুত সৰু হয় বাৰু।
উম।
সিটো পঢ়া-শুনা বাদেই দিলে।
সি বাদেই দিলে আৰু সি মোক ছুইমিং কৰিবলে মাতি থাকে।
তাকে তাৰ ঘুৰা-ফুৰা যিবিলাকে আৰু তাক মাকে দিব কোনোবা দিনা।
উম, মাকো আহিছিলে আমাৰ ঘৰলে মাজতে।
উম, মাকজনী ভাল লাগে মানে তোমাৰ কথা-বতৰা।
উম।
মই তোমাৰ লগত কথা পাতি থাকোতে বাহিৰত বৰষুন আহি গ'ল জানা নে ইমান কাপোৰ আছে। বাত মই যাব পৰা নাই এতিয়া।
বৰষুণ নেকি?
উম। একদম বৰষুণ আজি এসপ্তাহ মানে হ'ল ৰ'দ-চ'ত নাই বৰষুণ।
সঁচাকৈ বৰষুণ দি আছে।
অ'।
ন আমাৰ নাই দেখোন এইকন্তে।
যাব ৰ'বা লাহে লাহে যাব।
লাহে লাহে যাব আৰু।
উম। একদম অশান্তি লাগিছে আৰু মানে ক'তো ওলাই কৰি যাবলৈকো ৰ'দটো নাই এনেকে বৰষুণত ওলাই যাব মন নাযায়।
উম, সেইটোয়ে আৰু ৰ'দটো থাকিলেও ইমান গৰম দি থাকে আৰু।
উম, আমি মানে টিপি যোৱা কথা আছিলে, মানে
অ'।
এইকেইদিনতে, বাট মানে এই বৰষুণ দাল আহি আছে, সেইকাৰণে আমি যাব পৰা নাই।
উম
একদম মানে অশান্তি লাগিছে আৰু।
মোৰ আৰু টিউচনেই টিউচন।
টিউশন, কেইটাৰ পৰা থাকে, ইভিনিং থাকে চাগে?
ইভিনিং ৰাতিপুৱা যেতিয়াই-তেতিয়াই থাকে, এই গৰম বন্ধত সদায় কৰি থাকে মোক মাষ্টাৰবিলাকে।
উম।
ইভিনিংও থাকে, ৰাতিপুৱাও থাকে, দুপৰীয়াও থাকে কেতিয়াবা। পাগল হৈ গৈছো মানে।
একো নাই এইটো টাইমত অকণ নিজৰ মনটোক অকন জোৰ দিব লাগিব।
দিব লাগিব আৰু সেইটো সেইটো বুলিয়ে মই বহি আছো আৰু বেলেগতো নাই।
উম।
শুনিছানে?
তুমি যিমানেই মন দিবা, সিমানেই তোমাৰ কাৰণে ভাল।
উম, এই মন দিয়ে আছোঁ‌, পঢ়া-শুনা এৰি কথা পাতি আছোঁ‌।
উম। তাত কিছুমানে তোমাৰ এনেকে মেট্ৰিক দিব সময়তো যে গেম-চেম খেলি থাকে সেইবোৰহে বেয়া মানে, তাত মূৰটো সোমাই যায় ন।
উম।
গে-চেম সেইটো খেলিব নালাগে আৰু, উম।
নাই আজিকালি গেম-ছেম ইমান খেলা নহয়, সৰুতে হেৰি খেলা। এ সৰুতেই খেলিছিলোঁ‌ আৰু।
মোৰো ভাইটি আছে ন, ত' সেইকাৰণে মানে সিও একদম, একদম পাউদাৰৰ টেমা যে খতম কৰি দিয়ে জান
ইচ ৰাম, এই মই, সি কিমান সৰু?
এই সৰু হয়, তোমাতকে বহুত সৰু।
অ', সেই তেনেকুৱা বয়স
সি এইবাৰ ক্লাছ ফাইভত পঢ়ি আছে, মোবাইল গেম যে মানে মানে সেইদিনাখন মায়ে তাক মাৰিছে, ইমান সৰুৰ পা নাজানিছিলে নহয় ফাৰ্ষ্ট, লগৰবোৰৰ লগত থাকি থাকি।
উম, সেয়াই আৰু, কি ক'বা। এ এটা, এটা টাইমত ভাল হৈ যাব আৰু, এতিয়া আৰু খেলিবই।
ইমান সৰুৰ পৰা ভাল নহয় নহয়, সিহৰ মানে সেইবোৰ খেলি-খেলি-খেলি পঢ়াটোত সি এতিয়া, সন্ধিয়া হ'লে মায়ে তাক কিতাপ উলিয়াবলে কয়, সি মবাইলটো লৈ পেলাই বহি পেলাই ধৰে যে, সেইকাৰণে মোবাইলে নিদিয়া হৈছে।
ঠিকে আছে, সনে নাই আৰু।
উম, দুদিনমান মোৰ ফোনতো তোমাৰ সি, এনেকে ডাউনলোড কৰিব বিচাৰিছিলে নহয় মই নিদিলোঁ‌। আৰু খুব বেয়া এনেক তোমাৰ গেম ডাল থাকিলে যে মবাইলবোৰ খুব হেঙায়।
মোবাইল-চোবাইল পতককে বেয়া হৈ যায়।
উম।
মই সৰুতে মাৰ ম'বাইল কেইটা বেয়া কৰিলোঁ‌ গেম খেলি-খেলি।
একদম বেয়া পাওঁ দেই, মই গেম খেলা মানে মানুহকো বেয়া পাওঁ, একদম আৰু যোনে খেলে যে মোৰ বহুত খঙ উঠে।
কি কও
উম।
নাই এতিয়া আৰু মন-চন নাযায়।
উম।
দিন মানে সেয়া আৰু। পঢ়িয়ে আছোঁ‌ আৰু, কিতাপখন মেলাই আছে।
উম, বাট কথা পাতি আছা আৰু কলত, হয় নাই? উম।
পাৰিছোঁ‌ আৰু কথা পাতি লওঁ, পিছত নোৱাৰিম আকৌ মনেই নাযাব।
সেইটো হয় বাৰু।
উম।
কি কোৱা আৰু?
কিনো কম আৰু ভোক-চোক লাগি গৈছে মোৰ।
উম, একো খোৱা নাই নি? কথা পাতি ভোক লাগিলে নে কি?
নহয় ভোকতো লাগিবই ন', উঠিছোঁ‌ মই একো এটা খোৱা নাই।
অ'।
তুমিহে নিজে গ্ৰুপত মেছেজটো দিছা। আছোঁ বুলি ফ্ৰী। তাকে এই খাই বই ধুনীয়াকে আৰামত।